হেল্ল' উম, কোৱা?
হেল্ল' অ,
হেল্ল' কোৱা?
নাম নাই যোনদিনাখন ধৰা আছে। ডেন,
তুমি কি দিল ডাইৰেক্ আধা ঘণ্টা দি দিলে হৈ যায় দেখুন। উম,
হ নাখাওঁ মই। এক মিনিট ৰবা।
উম,
দেন আমাৰ হেৰি কৰিলে। কি বুলি কয় সেইটো? হেল্ল',
ৰবা হেডফোনটো কানেক্ট কৰি লওঁ। অশান্তি লাগিছে আৰু। কাণত লগাই ফোনটো। উম', কোৱা?
হেইড হেৰি কৰাৰ পিছত কি বুলি কয়? উম ডিলাৰত যোৱাৰ আগদিনা।
অ এইটো ক সেইটোত নহয় দেখোন
অ এটো হেডফোনো নহয়। তুমি মানে অৰেলি ফোনটো কণত লগাই কথা পাতিব লাগিব। মই বাৰু কাণতো লগোৱা নাই মুখৰ আগত ফোনতটো লৈ গৈছো। তোমাৰ জানা তুমি ফাষ্ট যেতিয়া কল কৰিছিল আৰু মোৰ তটা ধুনীয়া স্পীকাৰ আহি আছিল। যি সেইটো ফোন কাটিলো এতিয়া মানে স্পিকাৰতো নাহে।
তাৰ পাছত
নতুন ন নতুন বস্তু এনেও ভাল দে প্ৰথমত।
উম,
হম, নতুন বস্তুৰে এ। বজাৰত বস্তু কিনিব নতুন বস্তু চাবচোন কিমান ধুনীয়া। আৰু গধূলি কিনিব যাবা চোন সেইটো বস্তু
উম অ দাম আমি যোৱাৰ আগদিনা আৰু অ তে মানে নি যতো আহে যা বন্ধ কৰি থলে আৰু ডিলাৰৰ পৰা ফোন কৰিলে যে আপোনালোক আহিব নালাগে। ভালিলে মানে এতিয়া ওচৰ আমাৰ ফালৰ পৰা দুদিন মানৰ কাৰণে বন্ধ কৰি থৈছে। যি বন্ধ কৰিল আমি নাপালোয়ে, আমাৰ আগতে যিকেইটা আমাৰ আগত যিকেইটাই আনিছিল আহ।
ফৰ্ম ফিল আপ অলপ কৰিলো একাউন্ট নতুন একাউন্ট এটা খুলিলো আকৌ।
অ।
যোনটো বেংকত খুলিব কলে খুলিলো পাঞ্জাৱ বেংকত। উম খোলাৰ পাছত দেখোন পইচাই নুসোমালে, দুবছৰ হৈ গল পইচা নুসোমালে।
মই কিন্তু মিছা নকওঁ গভমেন্টৰ ফালৰ পৰা মই পইচা পাইছোঁ। মই স্কুটি নাপাব পাৰো লেপটপ নাপাব পাৰো, মই ডিগ্ৰীৰ টাইমত গভমেন্টৰ ফালৰ পৰা পোন্ধৰ হাজাৰ পাইছো। আৰু অ' বি চি স্কলাৰশ্বিপ। আৰু হেৰি মাষ্টাৰ ডিগ্ৰীত বাৰ হাজাৰকৈ দুবাৰ পাইছো চৌবিশ হাজাৰ।
মই খালি এইটো পাইছিলো, তোমাৰ নাইপা বুলি নাই কোৱা মই এই তিনি হাজাৰ টকা পাইছিলো বুকচ কিনিবলৈ দিছিলে। তিনি হাজাৰ টকা মই খালি মই খালি এই কি নাম জানো এই ছেকেণ্ড ছেমতে পাইছিলো তিনি হাজাৰ টকা বুক কিনিব দিছিলে, তাৰপিছত আৰু পইচা নাই অহা খবৰ নাই। ম বুকছ-বুকছ ম-বুকছ দি গ্ৰেজুৱেছ ন কমপ্লিট কৰাও নাই বাৰু, মই চব মোবাইল দি খালি টপিক টো পাই যাওঁ, আৰু ইংলিছ স্কুলৰ আছিলো ন। মোৰ মিডিয়ামটো ইংলিছ ন, ত সেইকাৰণে মানে বনাই লি লিখাৰ কেপাচিটিটো আছিলে, অকল টপিকছ কেইটা চাল মানে এইটো
তোমাৰ মেজৰ কিহত আছিল?
মোৰ বেংকিং।
অ', তুমি কমা-বিকম কমাৰ্চৰ মানে।
কমাৰ্চ।
উম, বুকচ চাও, বুকচ মই কিনা নাই ইমান, কাৰণ আমাৰ লিটাৰেচাৰ চাবজেক্ট তত বহুত বুকচ লাগে। ইমানতো কিনা পচ চিবল নহয়। মানে এখন বুকচত অকল এটা টপিক থাকে, পাৰিলে এটা পেজ বা আধা পেজ। সেইটো কাৰণে এখন বুক কিনাতটোতো পচিবল নাছিল, সেইকাৰণে আমি মেক্সিমাম লাইব্ৰেৰীত যাই ফটো মাৰি কিনে লৈছিলো আৰু।
মইতো লাইব্ৰেৰী নোহোমালোৱে। গোটেই কলেজ লাইফত লাইব্ৰেৰী নোহোমালু। বুকছে নাই লগা মোক মানে, মোক টেনচন নাই মানে মোক টপিকচ খিনি লৈ লওঁ। মই খালি কি নাম জানো ছেকেণ্ড ইয়েৰ লৈকে টিউছন লৈছিলো, তাৰপিছ এটাও টিউছন লোৱা নাই। ফাৰ্ষ্টচেম-ফাৰ্ষ্টচেমত মোক এট এটা বেগ আছিলে। অকল এটা বেগ আছিলে, তেতিয়া মানে ব'ৰ্ড টো চেঞ্জ হৈছিলে, আমাৰ মানে প্ৰথম কিবা আছিলে বৰ্ড, তাৰপিছত হৈ গ'ল চি বি চি এছ, চইচ বেচ ক্ৰেডিট ছিষ্টেম।
মইতো চি বি চি এছে পালো, কিয় তোমালোকৰ প্ৰথমতে বৰ্ড বেলেগ আছিল?
ফাৰ্ষ্টচেমত-ফাৰ্ষ্টচেমত নহয়-নহয় ফাষ্ট, অ, প্ৰথমৰ পৰা পা-বৰ্ডটো চেঞ্জ হোৱা নাই জানো?
অ।
অ' আমি যোনটো ন-নহয় মই সেই তোৱেই কৈছো আমি যেতিয়া ফাষ্ট চেমত গৈছিলোঁ বৰ্ডটো ছেঞ্জ হৈ গৈছিলে নে।
অ।
মই যেতিয়া গ্ৰেজে মই মে হায়াৰ ছেকেণ্ডৰী দি দিছিলোঁ হায়াৰ ছেকেণ্ডাৰী দিয়াৰ পিছত তিনিমাহ মই ফাৰ্ষ্ট ছেকেণ্ডাৰী দিয়া পিছত, ফাৰ্ষ্ট ছেমৰ অলৰেডী মই আধা পঢ়ি বিনে কমপ্লিট। মই ৰেজাল্ট ওলোৱাই নাই মই গম পাওঁ। নহ'লে ন মই গম পা হায়াৰ ছেকেডেৰী পাছ কৰিম বুলি। এডমিশ্যনটো এনেও ফাৰ্ষ্টছেমত লবই লা। সেইকাৰণে ফাৰ্ষ্ট চছেমৰ বুক আগতে আনি কিনে মই লগৰ বিলাকৰ পুৰণা বুক
বা পঢ়াকৌ।
মই আগতে কমপ্লিট কৰি ৰাখি দিছিলোঁ।
ঠিকে আছে কেনে লাগিছে পিছত কেনে লাগিছে পিছত বাহটো খাই মই যে পঢ়া নাছিলো। মিছা কথা মই কলেজ গৈও মই পৰাঢ়া নাই
নহয় মইো মই শুনা মইতো কলেজ নাই যোৱা যোনটো সঁচা কথা মোৰ এন চি অ লগা নাই ডি চি অ লগা নাই মই মায়েকত চাৰি দিন কি পাঁচ দিন কলেজ গৈছো ঠিক আছে আৰু যোনটো। ম নিৰ খ মোৰ নিজৰ খুৰা প্ৰে হয় ত সেইকাৰণে মানে টেনশ্যন নাছিল ড খুৰা গলে খুৰাই মাৰি দিয়ে এটেডেটো ৰেজিষ্টাৰ খিনি আমাৰ মানে প্ৰতেক ক্লছতে
আমাৰ আমাৰ ভা অ প্ৰত্যেক ল আমাৰ ভাল আছিলে চ আমি মান আমি কেইটাই আমাৰ দহজনী মান মানে মানে আমি ৰেগুলাৰ ক্লাছ কৰাছো বাকীবোৰ মানে নাহে আৰু ত ছাৰহঁতে মানে কেতিয়াবা মন নাচ থাকিলে আমাক কয় যে তহঁত তৰ এটা কাম কাম নহ'লে ক্লাছ কৰিব মন আছে নে গৰমত নে ঘৰত যাবি তহঁতে আমি যদি ক চা ঘৰত যাম নাথাকো এ ইমান দেৰি তে হ'ব যোন আ দি থৈ য
অ সেনেকে থাকিলে অ দহ সাত সাতটা দি দিলে এটেণ্ডেন্ঞ্চটো লৈ ছাৰো গুচি যায় এচিিতকৈ পৰি থাকে অ মইতো মইতো প্ৰথম প্ৰথম যেতিয়া এতিয়া গৈছিলো ফাৰ্ষ্ট ইয়েৰত মই এটা ক্লাছো কৰা নাই হা পাৰ্ষ ইয়েৰত মই এটা ক্লাছো কৰা নাই মই এতিয়া প্ৰথম সোমাইছো কলেজ লাইফ ফূুৰ্তি কৰছোন সোমাইছৱে লাল বেনঞ্চ বহু মানে ফ্ৰণ্ট পনৰত দৰ্জা আছে তাৰ লাষ্ট বে পিা দহ া আছে মানে এইপিনেদি সোমাব পাৰি ন্ ওলাব পা পিছ পিনে দিওঁ ম প পিন্ধি ওলাব পাৰি। যে চাওঁচ একাউণ্ট লোৱা হৈ গ'ল এটেনডেন্স কামোৰ দিব ফেন ন অফ কৰি পঢ়াই। প্ৰফেচাৰ আছিলে। হৰেণ গোৱালা বুলি। মই গম পাও ই ফেন অফ কৰিব। এটেনডেন্সটো দিওঁ চুপ চাপ, পটককে এনেকে তল মু মাম মুৰটোত তল কৰি কিনে এনেকে খপকে ওলাই দিম। আমি চাৰি পাঁচটা একেলগতে বহি থাকো। ওলাই দিওঁ ওলাই কিনে কেণ্টিনত গৈ আড্ডা মাৰি দিওঁগে, এবাৰ তেনেকে কৰিলো। কৰি পিনে কৰি পিনে সেই কেণ্টিনত বৈ আছে, প্ৰফেচত গৈ কেনটিনত গৈ, পালেগে। মই কৈছোঁ চেছ, মই কৈছোঁ চেছ। মই লগে লগ কি কৰিলো, এনেকে মাথা ধৰি কিনে তলত পৰি গলো। বেহুচ, মই বেহুচ, প্ৰফেচাৰ কৈছে কি হৈ হৈছে কি হৈছে চাচোন। অ ছাৰ মোৰ কালিৰ পৰা দিহাইডেচন ইমান হৈ আ ঠিক আছে ক্লাছ কৰিব নালাগে তই ৰেষ্ট ল ত ঠিক আছে ছাৰ। তাৰপিছৰ দিনা গ'লো চাৰ এত্তেদেন্স? লৈ ল'ব নি? মোৰ গাটো একদম ভাল নহয়। অ তই বোলে দুই তিনদিন ক্লাছ কৰিব নালাগে, তই এ বেছি প্ৰেছাৰ লৈ আছ এনেই দুই তিনদিন। বাংক, প্ৰত্যেক হ মাহত দুই তিন দিন বাংক। ক্লাছ নহয় ছাৰৰ যোনদিনা ক্লাছ লয় সেইদিনা মানে, গোটেই চাপ্তাৰটো এটা কমপ্লিট কৰি দিব এক ঘন্টা। কি বুজাই বজাম মোৰৰ ওপৰত উপৰে দি যায়।
আৰু আমাৰ এনেকুৱা আছিলে। মানে ক্লাছ কৰো ন, এইটো ক্লাছ যদি দছটাত শেষ বা এঘাৰটা শেষ নেক্সট ক্লাছলেকে আকৌ এটা মানত ষ্টাৰ লব কি কৰো সেই হেণ্ডিঙৰ পৰা ফেঞ্চিলৈকে আমি গোটেই সোপাই খোজ কঢ়ো।
উম।
কাপোৰৰ দোকানত এনেকে পাটৰ কাপোৰ চাওঁ, মুগাৰ কাপোৰ চাওঁ, সিহঁতে মানে ভাবে সিহঁতে ল'বই। ৰাস্তাত চাই মেলি ফটো চটো উঠি দি থৈ আহোঁ। যি দাম দৰা। মেই
অ সিহঁতি চাগে ভাবি নহয় সিহঁতি চাগে ম এদিন যোৱাৰ পিছত যেতিয়া নললা দুদিন যোৱাৰ পিছত তিনদিন গম পাইছে যে এইকেইটা এনেই আহে ফকটিয়াত ঘূৰিব আহে।
উম হু। ইমান সোপা দোকান আছে। হলছেলেৰ কি হ'লছেলাৰত জানাই আমি। ফেন্সীৰ। গলিয়ে গলিয়ে হ'লছেলাৰত সোমাইছো আমি। দাম দৰা কৰিব। নানো একো কিন্তু কাৰো হাতত নদায়, কাৰোবাত তাতে পঞ্চাশ টকা থাকে, কাৰোবাৰ তাতে বিশ টকা থাকে। কোনে আনিব, কোনো নানো আমি।
আৰামত টাইম খিনি যাব লাগিল ন, সিহঁতে জানেই সেনে কা ছোৱালী আহিছে মানে সিহঁতকেইটাই পকাব আমাক।
উম।
আৰু যদি দীঘলী পুখুৰীত কোনোবা পাৰ্কত বহিছে পিছফালৰ পৰা মোবাইল টো লওঁ আমি কওঁ দে দে তহঁতে ৰোমেঞ্চ কৰ আমি ফটো মাৰিম দেই ই কেনেকুৱা চুপা চুপিকে গুচি যায় সিহঁতে বেচেৰাগে
অ মই সেইদিনা গৈছিলো হা দীঘলী পুখুৰীত, এ দীঘলী পুখুৰীত গৈছিল কি হ'ল টাইমাৰটো ৰখি গ'ল যে।
হা হয় মই ৰখিম।
টাইমাৰ টো ৰখি গল নাইন পইণ্ট ফিফটি তোত ৰখি গল। কি কৰিল দে
নাই মোৰ টেন পইট ফিফটিন হৈছে কাটো দিয়া। মই ভাত খাওঁ হা মই ভাতটো খাই অকমান পিছত কল কৰো।
মই কৰি আছো ৰ'বা এতিয়া।
এতিয়া নকৰিবা মই মানে ভাত খাব যাম। এনে ন টডেম
অ ঠিক আছে।